এান
হয় শুনিছোঁ তুমি
ময়ো শুনিছোঁ ভালনে
মোৰ ভাল দিয়া তোমাৰ
মোৰো ভাল মইো ভালে আছো আছোঁ আজি ভাবিলো এই মই মানে দৰিত বহুখিনি চায়ে আছোঁ খেতিৰ বিষয়ে মানে বহুখিনি দেখা পাইছোঁ যে কৃষকৰ আজিকালি সময়ত যিহেতু বৰষুণ ব ব বহুখিনি কমিয়ে গৈছে কৃষকৰ জীৱনৰ ওপৰত বহুখিনি মানে প্ৰভাৱ পৰিছে সেইবাবে ভাবিছো যে আজি কৃষকৰ জীৱনৰ ওপৰতে অলপ কথা পাতো নেকি
হয় তুমি কিন্তু ভাল বিষয়টো বাছি লৈছা দেই একদম ভালে কথাছা তুমি পাতিব পাৰি দিয়া কোৱা
আহ বাৰু এই কৃষকসকলক দেশৰ যিহেতু মেৰুদণ্ড বুলি কোৱা হয় তেওঁলোক নাথাকিলে আমি খাদ্য খাদ্যই নাপালো হয় নহয়নে বাৰু
হয় তুমি ঠিক কথা কৈছা দেই কিন্তু দুখৰ কথা হল যিসকলে আমাক খাদ্য যোগান ধৰে তেওঁলোকে এতিয়া এই বহুখিনি সমস্যয়াৰ সন্মুখীন হবল লগীয়া হৈ আছে তুমিতো বাতৰিত পায় আছা চাগে বাৰু ময়ো বহুতখিনি পাই আছো বিভিন্ন ধৰণৰ সমস্া কৃষকৰ জীৱনত দেখা দিয়া হৈছে বৰ্তমান
হয় এইটো একেবাৰে সঁচা কথা যিহেতু মই এইমাত্ৰ বাতৰিয় চাই আছিলো অ তুমি বাৰু কৃষকৰ জীৱনৰ লগত কেতিয়াবা ওচৰ পৰা পৰিচিত হৈ হৈছে
হয় ত মোৰ ককাই খেতি কৰিছিলে সৰুতে মই ধান খেতিত গৈছিলো আৰু তোমাৰ
হয় ময়ো কৰিছিলো মইো মানে প্ৰত্যক্ষ ভাৱে সেই কৃষকৰ জীৱনটোৰ আহ পৰিচিত কৰা বুলি কব পাৰিম কাৰণ মোৰ দেউতাৰ কিছুমান খেতিৰ মাটি আছিলে আহ সৰুতে মই ধান ধান ৰোৱাৰ সময়ত মানে চাই চাই আছিলো যে কেনেদৰে ধান খেতি কৰে বা যিকোনো ধৰণৰ খেতি কৰে কেনেদৰে ধান ৰোপন কৰে কেনেদৰে ধান হোৱাৰ পিছত সেইখিনি উ উঠাই সেই সকলোবোৰ চাইছিলো বা ময়ো তেখেতৰ লগত মানে অভিজ্ঞতা কৰিবলৈ চেষ্টা কৰিছিলোঁ উম
হয় এনে কৃষকৰ দিনতটো সাধাৰণতে কেনেকুৱা আৰম্ভ হয় বুলি ভাবা তুমি
মই ভাবো যে তেওঁলোক বহুত সোনকালে আহ উঠে ৰাতিপুৱা অতি সোনকালেই তেওঁলোকে উঠি যায় আৰু পুৱা চাহ খাই খেতিলৈ গুচি যায় আহ বেলি উ মই ভাবো যে যেতিয়া বেলি উদয় হয় তাৰে আগতে তেওঁলোকে উঠি আহ খে আহ উঠি মানে চাহ পানী খাই খেতিলৈ গুচি যায় আৰু বেলি দুবাৰ পিছত তেওঁলোকে ঘৰলৈ আহে
হয় ঠিক কথা কৈছা আৰু বেছিভাগ কৃষক তুমি ৰ'দ উঠাৰ আগতে কাম আৰম্ভ কৰি দিয়ে তাতে তেওঁলোকৰ কাম খিনি অলপ অ হয় কাম খিনিও সোনকাল হয় আৰু ধান ৰোৱা মাটি চহোৱা গৰু চোৱা শাক পাচলিৰ যত্ন লোৱা এই সকলোবোৰ কামতটো আছে এই সকলোবোৰ কাম সহজ নহয় চাগে ন
একেবাৰে সহজ নহয় মানে আমি কেতিয়াবা এঘন্টা জিম কৰিও ভাগৰি যাওঁ কিন্তু কৃষকসকলে গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকে গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰি পিনে আহ এই সকলোবোৰ কাম মানে সম্প সম্পন্ন কৰে যিহেতু ধান ৰোৱা এই যেনেকে তুমি কলা ধান ৰোৱা মাটি চহোৱা গৰু চহোৱা এই সকলোবোৰ মানে একেবাৰে আহ সহজ কাম নহয় আমি যেতিয়া এটা জিম কৰিব গৈ কেতিয়াবা উঠা বহা কৰোতে আমাৰ গোটেই আহ দিনটো ভাগৰ লাগে আৰু আহ আমি আমি তুমি ভাবি চোৱাচোন যেতিয়া কৃষকসকলে গোটেই দিনটোক খেতি বাতি কৰি ঘৰলৈ আহে তথাপিও তেওঁলোকে মানে ইমান ভাগৰি নাযায় যিমানখিনি আমি ভাগৰি যাও নহয় নে
হয় তুমি ঠিক কথাই কৈছা কৃষকসকলে ইমান কঠোৰ পৰিশ্ৰম কৰে কাৰণতে তেওঁলোকৰ শাৰীৰিক শক্তি বহুত বেছি হয় আৰু সেইকাৰণে তেওঁলোকৰ কোনো ধৰণৰ বেছিভাগ কৃষকৰে বেমাৰ আজাৰ দেখা দিয়া দেখা নিদিয়ে মানে শাৰীৰিক মানসিক দুয়োটা শক্ত এনেকে দিন ভৰ কঠোৰ পৰিশ্ৰম কৰি থকাৰ কাৰণে সিহঁতৰ ভালে থাকে তোমাৰ মতে কৃষকসকলৰ ডাঙৰ সমস্যা কি
মই ভাবো যে কৃষকসকলৰ আটাইতকৈ ডাঙৰ সম সমস্যা হৈছে অন নিয়মীয়া বতৰ কাৰণ যেতিয়া অতিবৃষ্টি বানপানী বা খৰাঙে তেওঁলোকৰ এ ক্ষতি কৰে তেতিয়া তেওঁলোকৰ মানে গোটেই খেতি বাতি খিনিৰ ক্ষতি হয় আৰু যেতিয়া অতিপৃষ্টি হয় তেতিয়া তেওঁলোকে ৰোপন কৰা যিবিলাক খেতি আছে সেই খেতিবোৰ ধ্বংস হৈ যায় নষ্ট হৈ যায় তাতে বিভিন্ন ধৰণৰ এ সৰু সৰু আহ কীট পতংগত লাগে যিবোৰে মানে খেতি খেতিবিলাক নষ্ট কৰি পেলাই আৰু বানপানীৰ ফলত যিবিলাক খেতি তেওঁলোকে কৰে সেই খেতিবোৰ বানপানীয়ে উটুৱাই লৈ যায় খৰাং খৰাং হলে এ বৰষুণ নোহোৱা হলে বৰষুণ নাহিলে তেতিয়া যেতিয়া পানী নোপোৱা হয় খেতি খেতি বিলাকত পানী নিদিয়া হয় তেতিয়া সেই খেতিবোৰ যেতিয়া শুকাই যায় সেই যাৰ ফলত মানে তেওঁলোকৰ বহুতে ক্ষতি হয়
হয় তুমি ঠিক কথাই কৈছা এই অনিয়মৰ অনিয়মীয়া বতৰ বাবে কৃষক বহুতখিনি সমস্যাৰ মুখামুখি হ'ব লগা হয় আৰু তেওঁলোকৰ মাহ ফৰৰ কষ্ট এই নিয়মীয়া বতৰৰ বাবে এনেই পানীত পৰি যায় সেই দিন দিনটোৰ পৰা ৰাতিলৈকে যিখিনি কষ্ট কৰে বা এই কেইমাহ মান ধৰি যিখিনি যিমান খিনি কষ্ট কৰে এই সকলোবোৰ আহ মানে মাটিত মিলোৱা নিচিনা হৈ যায় সিহঁতৰ এই অনিয়মীয়া বতৰৰ কাৰণে
হয় একেবাৰে সচা কথা কৈছা বিশেষকৈ অসমত বানপানীয়ে কৃষকসকলক বহুত সমস্যাত পেলায় নহয়নে
হয় তুমি ঠিক কথাই কৈছা এবাৰ খেতি নষ্ট হলে বছৰটোৰ উপাৰ্জন শেষ হৈ যায় সেই খেতিৰ মাজত তেওঁলোকৰ কেনেকুৱা অৱস্থা হয় লগতে সাৰৰ দাম বীজৰ দাম আৰু কীটনাশকৰ দামো বৃদ্ধি পাইছে সেই সকলৰ জীৱনটো কিন্তু বহুত কষ্টকৰ দেই
তেওঁলোকৰ নিচিনা কষ্টকৰ জীৱন চাগে কাৰোৱে নাই কিন্তু তেওঁলোকে উৎপাদিত ফচলৰ সঠিক মূল্ বহু কম বহু সময়ত নাপায় বুলি ক'ব পাৰি কাৰণ আহ তেওঁলোকে যিখিনি খেতি কৰে কেতিয়াবা তেওঁলোকে বজাৰত বিকিবলৈ গৈ আহ মানুহে যেতিয়া দৰ দাম কৰে তেতিয়া তেওঁলোকে তেওঁলোকক সেইটো দামতে দিবলগীয়া হয় যিটো দামত তেওঁলোকৰ লোকচান হয় আহ কিন্তু সেইবাবে তেওঁলোকে সঠিক দামো না তেওঁলোকৰ কেতিয়াবা লোকচানও হয়, মই ভাবোঁ যে তেওঁলোকৰ জীবনটো বহুতে কষ্টকৰ হয়।
হয় তুমি ঠিকেই কথা কথা কৈছা বাৰু এই আৰু মাজত দালাল থকাৰ কাৰণেও কৃষকসকলে বহুত খিনি কম লাভ হয় তেওঁলোকৰ বহুত খিনি লোকচান হৈ যায় মানে বজাৰত আমি যি দামত শাক পাচলি কিনো কৃষকে সেইটোৰ বহুত কম মূল্য পায় মাজত দালাল থকাৰ কাৰণে সেইকাৰণে আমি সাধাৰণ মানুহে আহ কৃষকসকলৰ পৰা বস্তু পাতি কিনোতে দৰ দাম নকৰাই ভাল
হয় এইটো একেবাৰে সচা কথা কৈছা হয় আহ কাৰণ আমি যেতিয়া হয় আমি যেতিয়া বিভিন্ন মললৈ যাওঁ তেতিয়া তাতে আমি যেতিয়া কাপোৰ কিনো কাপোৰোৰ কিনো কিন্তু তাতেতো আমি দৰদ কৰিব নোৱাৰো আমি সদায় যেতিয়া এনেকুৱা সৰু স সৰু কৃষকৰ পৰা আমি বস্তু ল'বলৈ যাওঁতে তাতেহে আমি দৰ্শ কৰোঁ কিন্তু মই ভাবো যে অ এইটো কৰাটো উম বহুতে মানে এইটো কৰাটো একেবাৰে ভাল নহয় যিহেতু আমি য'ত দৰদাম কৰিব লাগে তাতে আমি দৰদাম নকৰি যাৰ লগত দৰদাম কৰিব নালাগে তাৰ লগত দৰদাম কৰোঁতে সেইটো মানে আহ তেওঁলোকৰ জীৱনত বহুতে প্ৰভাৱ পেলায়
হয় তুমি ঠিক কথাই কৈছা আমি এনে বজাৰলৈ গ'লে যিমান এ ফিক্স প্ৰাইজত থাকা বস্তুখিনিও আমি লৈ আহিব পাৰোঁ কিন্তু সাধাৰণ শাক পাচলি খিনি আমি সম সম্পূৰ্ণ মূল্য বা সিহঁতৰ কথাখিনি ভাবি কিনে আমি কিনি আনোতে আমাৰ মানে আমাৰ অসুবিধা হৈ পৰে আমাৰ মানুহ বিলাকৰ সেইকাৰণে মই ময়ো ভাবোঁ কিন্তু দেই ইহঁতৰ কথা ভাবি কিনে আমি যদি অলপমান দাম পাতি এৰি দিওঁ তেনেহলে বহুতখিনি ভাল হ'ব সিহঁতৰো জীৱিকা নিৰ্বাহ কৰাত বা যিয়ে সিহঁতৰ ঘৰ চলোৱাত
হয় এইটো একেবাৰে সঁচা কথা
তোমাৰ মতে যুৱক প্ৰজন্মই কৃষিক পেচা হিচাপে ল'ব বিচাৰে নেকি
আহ মই ক'ব গ'লে যে আগতে কম বিচাৰিছিলে পেচা হিচাপে ল'ব কাৰণে কিন্তু এতিয়া বহু শিক্ষিত যুৱকে আধুনিক আহ কৃষিৰ প্ৰতি আহ বেছি আগ্ৰহী বুলি কব পাৰিম কাৰণ এতিয়াৰ আহ শি শিক্ষিত যুৱক যুৱকে যুৱক যুৱতীয়ে জানে যে কৃষিৰ কিমান খিনি গুৰুত্ব আছে বা কিমান খিনি মহত্ব আছে সেইবাবে তেওঁলোকে যিমান খিনি পাৰে সিমান খিনি এই কাৰ্যত আগ আগবাঢ়ি যোৱা বুলি ক'ব পাৰিম বাৰু এ আধুনিক কৃষি মানে কি বুজা তুমি
হয় তুমি এইমাত্ৰ কলা শিক্ষিত যুৱক যুৱতীয়ে আধুনিক কৃষিৰ প্ৰতি আগ্ৰহী হৈছে কাৰণ তেওঁলোকে গম পাই যে আধুনিক কৃষি মানে নতুন প্ৰযুক্তি বে ব্যৱহাৰ কৰা যেনে দ্ৰিপ ইৰিগেচন যন্ত্ৰ পাতি উন্নত বীজ আৰু জৈৱিক কৃষি তেওঁলোকে গম পাই যে সা এ আধুনিক কৃষি ব্যৱহাৰ কৰিয়ে তেওঁলোকে আহ জীৱনৰ মানে যিখিনি কষ্ট কৰে সেইখিনি লাভ উঠাব পাৰিব সেয়ে তেওঁলোকে আধুনিক কৃষিত বেছি আগ্ৰহ দেখুৱায় আহ কৃষি তুমি কি ভাব বা কৃষিত প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰয়োজনীয় নেকি
নিশ্চয় মই ভাবো যে কৃষিত আহ প্ৰযুক্তি ব্যৱহাৰ অতিকৈ প্ৰয়োজনীয় কাৰণ ইয়াৰ ফলত সময় বাচে আৰু উৎপাদনো বহুতেই বৃদ্ধি পায় যাৰ ফলত কৃষকসকলৰ লাভো হয় তেওঁলোকে সময় নিজৰ সময়খিনিৰ সদ ব্যবহাৰো কৰিব পাৰে যিহেতু আ আজি কালি টা টাইম আজিকালি সময়খিনি হ'ল আধুনিক যুগ আধুনিক যুগত যদি আমি আধুনিক যন্ত্ৰ পাতি আহ প্ৰয়োগ নকৰো বা কৃষিত প্ৰযুক্তিৰ ব্যৱহাৰ নকৰো তেনেহলে অ সেই কু কৃষিৰ একো কোনো লাভ নহয় বা সেই কৃষকৰ কোনো আ লাভ নহয় আহ মই ক'বলৈ গ'লে
নিশ্চয় এ যেনে ইয়াৰ ফলত সময় বাছে আৰু উৎপাদনো বৃদ্ধি পায় অ কিন্তু সৰু কৃষকসকলে কোনো যন্ত্ৰ কিনিব নোৱাৰে সেইকাৰণে চাগে চৰকাৰী সাহায্যৰ প্ৰয়োজন হয় হয় কেতিয়াবা কৃষকসকলক
হয় হয় এইটো একেবাৰে সঁচা কথা
এ চৰকাৰে কৃষকৰ বাবে এনে কি কি কৰিব লাগে তুমি কোৱাচোন
মই ভাবো যে চৰকাৰে কৃষকৰ বাবে মানে কম সুদত ঋণ দিব লাগে আৰু ফচল বীমাৰ সুবিধা দিব লাগে আৰু উৎপাদিত সামগ্ৰীৰ অম যিখিনি মূল্য সেইখিনি উম বহু কম মানে কি যিমা যিটো পৰিমাণে মূল্য নিৰ্ধাৰণ হয় সেই পৰিমাণে মূল্যটো নিৰ্ধাৰণ কৰিব লাগে। কাৰণ যদি তেওঁলোকে অলপ কম সুদত ঋণ পাই তেনেহলে তেওঁলোকে অ চাগে বেছি পৰিমাণে খেতি কৰিব পাৰিব অ আৰু যিখিনি তেওঁলোকৰ উৎপাদিত সামগ্ৰী হয় সেই উৎপাদিত সামগ্ৰী খিনিৰ যি যিটো নিশ্চিত মূল সেই নিশ্চিত মূল্যত যদি তেওঁলোকে বিক বিক্ৰী কৰে হয়তো তেওঁলোকৰ লাভ হ'ব
হয় হয় তুমি ঠিক কথাই কৈছা মই ভাবো যে কৃষকসকলৰ সন্তান সকলেও ভাল শিক্ষা পোৱাৰ সুযোগ সুযোগ পাব লাগে কাৰণ আহ কৃষসকলৰ ল'ৰা ছোৱালী দেখা যায় বেছিভাগ ক্ষেত্ৰতে পিছ পৰি থাকে ত সেইটো চৰকাৰে সেইখিনি সেইখিনি হয় চৰকাৰে সেইখিনি সময় বাৰু অলপ চোৱা চিতা কৰিব লাগে কৃহকসকলৰ জীৱনৰ ওপৰত আৰু বহু কৃষককে নিজৰ নৰ ভৱিষ্যতৰ বাবে দিন ৰাতি পৰিশ্ৰম কৰে আৰু তাৰ ফলতো অনিয়মীয়া বতৰৰ কাৰণে কৃষকে সেই পৰিশ্ৰম খিনিৰ ফল নাপ পায় যাৰ ফলত কৃষকৰ জীৱনৰ একদম কৃষকৰ জীৱনটো একদম তলত য়া হৈ পৰে বা সেইখিন হকে সেই জীৱনটো অতিবাহিত কৰোতে বহুত বহুতখিনি ক কষ্টই দেখা দিয়ে যথেষ্ট কষ্টই দেখা দিয়ে বা অকল কৃষকে নহয় কৃষকৰ পৰিয়াল বৰ্গই কৃষকৰ লৰা ছোৱালী পঢ়াতো সিহঁতৰ বহুত অসুবিধা হৈ যায়
হয় একেবাৰে সচা কথা মানে কবলৈ গলে কৃষকৰ জীৱন সহজ নহয় কিন্তু তেওঁলোকৰ অৱদানো অমূল্য় সেইকাৰণে মানে তেওঁলোকক অন্নদাতা বুলি কোৱা হয়
হয় তুমি ঠিকেই কৈছা হয় হয় বাৰু আজি তোমাৰ লগত আলচ চ কৰি কথাখিনি বহুত অভিজ্ঞতাও হ'ল আৰু ভালো লাগিলেই
হয় মোৰো ভাল লাগিল বহুত আমি মানে কৃষকসকলৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত নহয়নে
উম ঠিক কথা কৈছা তুমি কাৰ গৃহসকলৰ বাবোবেই আমি হয় তিনি সজ ভাত খাবলৈ পাও
হয় হয় একেবাৰে সঁচা কথা ঠিক আছে বাৰু আকৌ এটা হয় হয় নিশ্চয় আৰু এটা বিষয়ত নতুন বেলেগ এদিন কথা পাতিম
হয় বাৰু ধন্যবাদ